কোৱা?
শুনি পাইচেনে?
অ', শুনি আছো কোৱা?
অ', কি কৰি আছ, মই এয়া বহি আছো তুমি?
আ, আছো ৰ'বা এনে, মই অ'। আ, বাকী খোৱা লোৱা কৰিলা কিবা?
চা খাইছোঁ, তুমি?
অ', মই খোৱা নাই ৰবা খামহে এতিয়া, হেলো?
এতিয়ালৈকে খোৱা নাই নিকি?
নাই নাই খাম ৰবা, এই অলপ আগতে উঠিছোহে টোপনিৰ পৰা।
আ, বাকী ঘৰতে আছা? অ', এ, এনেই কিনো কৰিম আৰু সেইকাৰণে টোপ টোপনি লাগি গ'ল ফোন চাই চাই, এতিয়া শাৰী পাইছোঁ অলপ আগতে।
অ', ইমান গৰমো দিছে।
অ', আজি বহুত গৰম দিছে, আজিটো বৰষুণো নাই আমাৰ ইয়াত। একেইদিনটো বৰষুণনো বাকী ঘৰতে আছা?
অ', ঘৰতে আছো, ইমান গৰম ক'ত যাম।
আ।
গৰম বন্ধত ফুৰিব নোযোৱা কতো?
যাম বুলি ভাবিছোঁ, কেইদিনমান পিছতে যাম।
অ', তাকেটো।
তুমি নাহা নেকি তেজপুৰত?
অ', যাম ৰবা প্লেনিং কৰি আছো, কেতিয়ালৈ বা যাই ঘৰৰ পৰা। ঘৰৰ পৰাহে যাব আৰু। নাই আমাৰ, আমাৰ ফেমিলি আৰু মামাহত সেনেকে।
অ', অ', মানে ফেমেলিয়ে।
অ', ফেমিলিয়ে যাম আৰু ইমান দূৰলৈ আৰু লগৰ লগত নিদিয়ে নহয় যাব।
অ', এইটো কেতিয়া কতেনো দিব। লগৰ লগত গ'লেও একঘণ্টা, দুঘণ্টাৰ পিছত আহি যাব লাগে।
হ, সেইটোৱেতো। সেইত মানে কোনদিনাতে মানে লগৰ লগত মানে দূৰলৈ মানে ট্ৰিপত যাব পাৰিম।
অ'।
গৈছা নেকি কেতিয়াবা?
গৈছো মানে এনে যাওঁ, কিন্তু মানে নে ইমান দূৰলৈ যাই পোৱা নাই দিয়াচোন ধৰি লোৱা, এই ধৰিলোৱা গুৱাহাটী চুৱাহাটী সেনেক এ চাওঁ কেতিয়াবা।
অহ মইতো তাতো যোৱা নাই। ফেমেলিৰ লগতে যাম।
অ অ ভালেই।
আহোতে আকৌ দেৰি হৈ যায় ন।
অ।
ৰাতিয়ে হৈ যায় ফুৰিব গ'লে দহটামান বাজি যায়।
উম উম ক মানে ক'ত যাবা ধৰি লও প্লেন কৰিছানে।
কৰাটো আছে অনা হেৰি তোমাৰ এক কয় ভাল কম চাইডত যাব বুলি কৈছে এতিয়া নাজানো
অ কি আছে তাত
তাত তেনে ফুৰিব যাব মানে গৰম ন তাত অলপ ঠান আছে ঠাণ্ডা নিচিনা আছে যে।
অ অ ঠিকে এতিয়া আৰু। সেনেকে যাব ইচ্ছাই নাযায় এনেকুৱা ঠাণ্ডা থাকাতে যাব মন যায় ধৰি লোৱা পাহাৰ- চাহাৰ গছ-গছনিৰ মাজত বা পানী থকা জেগা। এনেতো চবেই তাতেই যাই আছে মানে।
গাড়ীতো গ'লে আৰু বেছি মানে এনেকা লাগে যে গৰমেই লাগি আছে।
অ সেইয়াইটো মানে গাড়ীত যাবও ভাল মানে। একদম মানে গা চা বেয়া লাগি যায়, গৰমত থাকিব।
স্কুটিত বাইক- চাইক হলে ন, ভাল লাগে।
অ সেই তাতে প্ৰব্লেম নাই ইয়াতে যিমান দূৰলৈ হলেও যাব পাৰি। কেনেকুৱা মানে কাৰ -চাৰ অহ আৰু যায়ো ভাল লাগে।
অ পিছে দুপৰীয়া কি খাইছা?
দুপৰীয়া কি খালোঁ উম অ এয়া দালি ভাত, পালু ভাজা, পাপৰ ভাজা আৰু দাল ভাত।
অ চেমেই দেখোন আমাৰো।
অ তোমালোকো সেই খাইছা।
অ গৰম যে।
তুমি বনাইছা নে।
অ মইয়ে বনাইছোঁ আৰু।
উম
উ
আজি ৰাতিও তুমিয়ে বনাবা চাগে।
ৰাতি এতিয়া চোৱাবিনে বনাও নেকি ঠিক নাই আজি নিৰামিষ যে।
অ অ আজি মংগলবাৰ ন।
অ
উম!
তোমাৰো নিৰামিছ নেকি?
আমাৰ ঘৰত মানে বৃহস্পতিবাৰেহে নিৰামিষ খোৱা যায়। বাকী বাকী বাৰত সিমান কথা কথা নাই আৰু ভালেও বাকি বৃহস্পতি যে মানে এইবিলাক মাছ, মাংস, কণী এইবিলাক এক একদম নাখা নাখায় আৰু মইতো নাখাওঁ। হয় বাৰু। ই ঘৰতো মানে নচলে বৃহস্পতিবাৰে।
অঁ! বাকীটো খাব পাৰা মানে বাহিৰতো খাই দিয়া চাগে?
বাহিৰত মানে মই সেই নাখাওঁৱেই এইবিলাক মাছ, মাংস এইবিলাক নাখাওঁ মই মানে।
উম।
ঘৰত এনেই খায় বাকীবোৰে মই নাখাওঁ মানে। খাইছিলোঁ আগতে এতিয়া মানে খাব নোৱাৰা হ'লো। কিবা ভাল নালাগে খাবলে। মোৰ অলপমান মানে ঘৃণা-ঘৃণা-ঘৃণা লাগে আৰু এতিয়া আজিকালি।
অঁ! এইটোৱেই, মন নাযায়। আমাৰ ঘৰতো যে মাংস আনিলে তিনিদিন, দুদিন পৰি থাকে ফ্ৰিজত।
তাকে। বাকী আমাৰ ঘৰত মানে মাংসটো বেছিকে চলে।
উম।
চলিয়ে থাকে এনেকুৱা।
মইতো মাছ নাখাওঁৱে। তুমি খোৱা নেকি?
কলোৱে চোন মই মাছ, মাংস, কণী এইবোৰ একোৱেই নাখাওঁ।
উম।
উম।
খালে মাংসটোৱেই খাওঁ অলপ-চলপ। মানে এতিয়াতো ডক্তৰেও মাংসটোও খাব মানা কৰিছে।
অঁ! কিবা হৈছে নেকি তোমাৰ?
এই ইষ্টনৰ কাৰণে।
অঁ-অঁ! আচ্ছা। সেই পানী পানীটো অলপ বেছিকৈ খাই থাকিলে হ'ল।
অঁ! পানীয়ে বেছিকেই খাই আছোঁ।
ঠিকে
তোমাৰ মাংসটো খালে বোলে আকৌ বিষটো আহি যাব এনেকা কৈছে।
মাংসটো মানে অলপমান তুমি পাৰিলে বেছিকৈ কমাইহে দিবা মানে। কেতিয়াবা এপিচ বা দুপিচ খালে একো নাই।
মইতো এপিচ, দুপিচে খাওঁ বাৰু।
অঁ! এনেকুৱা। আৰু বেছি মই
সেইকাৰণে আনাই বন্ধ কৰি দিছে।
অঁ! আৰু বেছি মানে এইবিলাক নাখাবা। কণীটোও বেয়া কণীটোও তুমি নাখাবা পাৰিলে।
কণীও নাখাওঁৱেই মই কণীতো ভালেই নাপাওঁ।
উম! তাকে আৰু মচলা দিয়া বস্তু জোৰ মানে তুমি নাখাবা অলপমান এভইড কৰিব এইবিলাক।
যিটি বস্তু খাব মানা কৰিছে।
আৰু টেঙা টেঙা-চেঙা সেইবোৰো নাখাবা সেইবোৰো বেয়া।
উম।
নাখালে নিজৰ অঁ নাখালে নিজৰে নিজৰ কাৰণে ভাল দিয়া চোন মানে বেমাৰ হৈ থাকিলে।
অঁ! নহ'লে দুদিন পিছে-পিছে বিষ উঠে আকৌ। বেজি-চেজি খাই আহোঁ ভাল নালাগে ন।
এয়া গেছ সেই কাৰণে মোৰো মানে বহুত পেট মানে গেষ্টিকৰ হেৰি প্ৰব্লেম আছে। মোৰো পেটৰ বিষ হৈয়েই থাকে। এনেকুৱা মই মানে
ডক্তৰে কৈছে যে হেৰি ষ্টনটোৰ কাৰণে গেছৰ প্ৰব্লেম হৈয়েই থাকিব এতিয়া যে ইমান হৈ থাকে কে মানে খাবই মন নাযায়
অ মই মানে যি খালেও মানে এ আগেই মানে গেছ গেছ উঠি পিনে মানে থাকব মানে থাকিব নোৱাৰা হৈ যাওঁ গেষ্টিক উঠি পিনে
অহ
বহুত বেয়াকে মানে উঠে মোৰ বহুত গেছ আছে মানে যি খালেও মানে পানী পানী খিনি খালেহে চাগে মানে মোৰ গেছ নহয় বাকী মানে যি খালেও মোৰ গেছটো হ'বই
অ সেইকাৰণে মই বহুখিনি নাখাওঁ এনেকে কোৱাচোন
হা
সেইটো কাৰণে মানুহ নাখায় নেকি কোৱাচোন মানুহৰ যে ইমান কিবা কিবি থাকে
উম অ তাকে এনেকুৱা এতিয়া মানে সেয়াই আৰু
গেছৰ চাবাচোন গেছ হেৰি উঠিলে চকু চব বিষাই থাকে
অ চব মানে পেটৰ পৰা বমি লাগিব পেট বিষাব মাথা বিষ বিষাব মানে তোমাক কি ক'ম আৰু বিৰাট অশান্তি লাগে
পেটো বিষাই একদম মাথাটো বেয়া হৈ যায়
মূৰ ঘুৰণীতো আছে মোৰ আৰু মাথাৰ বিষু আছে এ শুই থাকো শুই থাকো শুই থাকো উঠি দিলে মানে থাচকে মাথাটো ঘূৰাই যায় বা কেতিয়াবা শুই কেতিয়াবা শুই থাকি অ কেতিয়াবা শুই থাকো শুই থাকো শুই থাকি থাকিলে তেনেকে গোটেই মানে ঘৰটো ঘূৰি আছে নেকি এনেকুৱা লাগে
কমজোৰিটো এনেকা হয় ন
হা হা এয়াই
তাকে আৰু মানুহবোৰৰ আজিকালি আৰু বেমাৰ কি ক'বা আৰু হৈয়ে থাকে গমেই নাপায় কি বেমাৰ কেতিয়া কাৰ কি হৈ যায়
এতিয়া গেছৰ কাৰণে এতিয়া কি নো খাবা তুমি চাহ খালেও চাগে এনেকা হয়
অ এয়াই আৰু মানে বেছিকে হৈ থাকিলে আধাতে এপেক এটা খাই
এইতো যে দ্ৰপৰ নিচিনা দিছে এইটো ৰাতিপুৱা খাও বাৰু তথাপি তথাপিও হৈ থাকে কাম নাই মানে এইবিলাক নাখাই বাৰু ফাৰ্ষ্ট ফুডো নাখাঁও কেতিয়াবা কলেজ চলেজ গলছ অলপ ম'ম চম' খাওঁ তাৰ পিছত তাই তা লাগে
অ এই কেতিয়াবা বা খাবা মন যাবই দিয়াচোন ইমানো মানে আমি এতিয়া এৰিব নোৱাৰোঁ ন এইবিলাক বস্তু
এতিয়াতো আমাৰ ধৰিব গলে খাবৰে হেৰি ন আকৌ আৰু বেছি তেতিয়াতো খাবই মন, নাযাবা।
অ, এইটোৱে বয়স খোৱাৰ, যিমান যি খোৱা এইটোতে খাব লাগে, কিন্তু এইটো বয়সতে বেছি বেমাৰ হয়।
অ, একেইটো।
মানে গেছৰ পৰা, কিবাৰ পৰা, ইটোতে হয়। এইতো টাইমতে মানে হয়, আৰু।
গেছৰ, প্ৰব্লেমটো, মানে বহুত বেয়াটো, মানে মেইন।
উম, বহুতৰে চবৰে, আছে। গেছৰ প্ৰব্লেম, সেয়াই আৰু কি ক'বা আৰু।
উম, তোমাক মানে বিশ্বনাথ মানে, খোৱ বহি, এলেকা অৱস্থা হয়।
অ, পানী খাই মানে ঘনে, ঘনে, পানী খাই থাকিলে, মানে প্ৰব্লেম নাই আৰু পানীত টো, খোৱা নাযায় নে, সেইটোয়ে মেইন মানুহ, পানীৰ কাৰণে বেমাৰ হয়। পানীতটো ভালকে খাই থাকিলে আৰু প্ৰব্লেম নাই।
উম,
এতিয়া, কিবা খাই লোৱা।
অ, খাম অলপ দেৰিকে খাম ৰবা, তুম ভাত তুমি কেতিয়া ভাত বনাবা, মানে কেতিয়া খোৱা তোমালোকে।
দশটা, মান ভাজি, দশটা চাৰে দশটা।
অ, অ, নটা মানৰ পৰা, ষ্টাৰ্ট দিয়ে চাগে বনাব। নটা, চাৰে নটা।
নটা মানৰ পৰা, মানে কেতিয়াবা আঠটা চল্লিছ মানত গুচি যাওঁ।
মানে বনাবও, টাইম লাগে ন।
অ, সেই।
আকৌ ফিল্টাৰৰ পৰা পানী- চানী ভৰোৱা, আকৌ। এইবিলাক কৰোতে, কৰোতে, যাব দুটা, দুটা ঔষধ খাওঁ, খোৱাৰ আগতে।
অ, তুমি, তুমি মানে, এতিয়া ঔষধে আৰু।
ঔষধে মানে, ৰাতিপুৱাতটো তিনিটা যায়, আকৌ। খাব কাৰণে, খালী পেটত। ৰাতিপুৱা ভাৰী কিবা এটা খালে, তাৰ পিছত এটা খাওঁ, দুপৰীয়া খোৱাৰ আগত। এটা খাওঁ, খোৱাৰ পিছত এটা। আকৌ সন্ধিয়া, খাইছো। এতিয়া আকৌ, দুটা খাম। আকৌ খোৱা যেতিয়া খাম, ভাতটো তাৰ পিছে এটা খাম, মানে ঔষধে চলি আছে।
মানে তোমাৰ, এনেকুৱা হৈছে, মানে লাইফটো সৰুতে চলি আছে, এনে, এনে হৈছে।
অ, এনেকুৱাই হৈছে।
উম, একো নাই, মানে ভাল হ'ব, এনেকে তুমি। বস্তুবোৰ সেই ইমান নাখাবা, যিবোৰ ডক্তৰে মানা কৰিছে, সেইবোৰ নাখালেই হ'ল আৰু।
অ, সেনেকাই চলি আছে এতিয়া। কেতিয়াবা, ভালতো নেলাগে। চাবাচোন, কেতিয়াবা যে, ইমানো নৰমেল খাব মনেই নাযায়।
অ, নাযায়, নাযায়, একদম মানে কেতিয়াবা এনেকুৱা লাগে, মানে কি খাম, কি নাখাম, এনে লাগে।
অ, আৰু চিপছ-টিপছ এইবিলাকে খাওঁ ন, বেছি।